হেল্ল' হেল্ল' অ' কি কৰিছা কি কৰিছা।
এয়াই এনে আছো তুমি শুনিছো তুমি শুনিছা,
আহনে যত, অ' শুনি আছো শুনিছো খোৱা। মই ভাতকেইটা খাই আহি বিচনাখনত পৰিছোহ, ভাতকেইটা খাই বিচনাখনত পৰিছোহি। তুমি ভাত পানী খালা।
নাই নাই আমাৰ দেৰি আছে খাম আৰু লাহেকে,
আজি কি বনাইছে,
আজিকে জানো মায়ে আজি কি কৰিছে মানে নিৰামিষেই হ'বহি অকমান গাটো ঠিক নহয় যে, তপছে নহয় নহয় মোৰহে তোমাৰ উ চিকেন টিকেন খাবলৈ মানা আছে যে বৰ্তমান,
কিহ কাৰানে
এ তোমাৰ মাজতে মুখৰ যে প্ৰব্লেমটো হৈছিলে তাৰপিছত তোমাৰ মুখৰ অকমান প্ৰব্লেম গানানে বিষ হৈ আছিলে, তাৰপ ইনফেকশন টাইপ হৈ গ'ল সিহঁতৰ পৰাও মানে খোৱা বোৱাত, অকণমান বাধা আহিলে আৰু তছ তাৰছত সেইটো কাৰণে খোৱা বোৱা খিনি, উ মানে বাধা আছে।
উম! !
বাক কেইটা ক'ত আছা তুমি?
মই ইয়াতে আছোঁ আৰু কাকজানত,
আচ্ছা,
এ প আজি আজি মন্দিৰ গৈছিলোঁ যে, জাম ঘৰলে কাইলৈ বা পৰহিলে আহ,
অ' অ'
পৰোহিলে যাম চাকে,
অ
অগ্নিনাভ‌ মন্দিৰ গলো আজি ভাল। একে আছে আছে অ আজি ভাল লাগিলে দেই গৈ, আজি বহুত বৰষুণ দিছিলে যে,
গম পাইছো আমাৰ ইয়াত কিন্তু বৰষুণ চৰষুণ নাই ইয়াত বৰষুণ চ নাই আজি!
ৰাতিপুৱা নাই দিয়ানি ইয়াত মানে চাৰে চাৰিটা পাঁচ চাৰিটা মান বজাত চাগে খুব সম্ভৱ দেই, চাৰিটা চাৰেচাৰিটাট এনেকোৱা, বৰষুণ দিছে ৰাতিপুৱা মানে, একদম, ঘ, ভৰাই আহিছে তাৰপিছত, পিছত আমি যে তালৈ গ'লো বাটত ধৰা চাৰে এঘাৰটামান বজালৈকে দপালপিতা বৰষুণ
অ অ'
তাৰ পিছত তাত গৈ পোৱাৰ পিছতহে বৰষুণ এৰিছে তাত পাওঁ পাওঁ হৈছে তেনেকুৱা বৰষুণ এৰিছে, আহহোঁতে যেনিবা নাই,
উম গম পাইছো। উ তোমাৰ আমাৰ ইয়াত কিন্তু বৰষুণ চৰষুণ নাই সেইটোৱে,
যানো
ৰ'দতো তোমাৰ ৰ'দো নাই মানে ঢকা, চমকা কৰি আছে কিন্তু ৰ'দোও নাই দিয়া ধৰিলোৱা ঠিককে বৰষুণো নাই দিয়া।
আহ!
তাৰ পৰা সে, হম!
এ ব মানে বেছি গৰম হ'লেও দিগদাৰ বেছি ঠাণ্ডা হ'লেও দিগদাৰ,
দিগদাৰ ছোৱালীয়ে কিবা প্ৰব্লেম পাইছিলে নেকি
নাই ছোৱালী পুৰৰা শুই গৈছে জানানে বিনন্দাস
হয়নে? নাইহে একো উম বাইদে কি বুলি কয় ল'ৰা ছোৱালীহে অকমান গা আ এই, কিছুমানৰ অকনমান প্ৰব্লেম হৈ হৈছে, দূৰ চুৰ গ'লে।
অ মানে তাই শুইয়ে গ'ল যে ৰাতি নুশো ৰাতি মানে খালি কি হ'ল উ দহটা চাৰে দশটা মানত তাই শুলে হা শুই পেলাই এঘাৰটান বজাত চাৰে এঘাৰ তাৰমানানে তাই মানে সাৰ পাই কান্ি আছে পুৰাৰ খুৱাও আকৌ উঠে খুৱাওক, কৰ উঠে তাৰ পাছত মই বোলো তো শুবই নালাগে জাহ খোজ কঢ়ি ঘূৰি ফুৰো বুলি চেন্দু খিনি আনিলো তাৰ পিছত তোৰ ৰাতি পুৰা দৌৰি ফুৰিইছে নহয়। বটা এক এটাামান বজাত সেই দেৰ এটা বজাত তাই খোজকাঢ়ি বুজছা নাই। এটা পাত তেৰটা আঢ়ৈটা মানলৈকে, দিছ দুটা মানলে দুটাৰ আহি বিচ বিচনা উটাইছো নুহৈ আকৌ নমাৰিলো,
অ।
তাৰ পিছত মই ফুৰি আছো আৰু আহি পেলাই মোক লাষ্টত গৈ পেলাই তাৰপিছত চব ভ মানে মানে মানে খুৰাকে আৰু এই লাইট, কৰিলে তাৰ ৰুমত সি ঘূৰি ফুৰিছে তাৰ যদি ঠততে। তাৰপিছত তাৰপিছত সি লাইটটো তাৰ মই অফ কৰিলে আহি পেলাই আৰু মোক আঢ়ি পে লাই মাতি আছে ঐ ঐ ঐ কথাৰখনৰ ভিতৰত মূতো সোমাইৈছোঙি, পেলাই আকন তাৰ পিছত তাতি মোৰতো খুবে নে তাৰো আকৌ আধা ঘণ্টা পিছত মানে তুমি তিনিটা চাৰে তিনটা মানত শুইছা চাগে ঠিক আছে। তাৰপিছত ৰাতিপুৱাতো আমি এ ৰাতিপুৱা আমি উঠা নাই সোনকালে আৰু সোনকালে জোগোৱাও নাই শুনোৱা বৰষুণো পৰি আছে ন যথেষ্ট। আহ! তাত দহ মানত উঠিছো মই চকো তাইক মানে চাৰে টা নটা বাজিব হৈছে তেনেকুৱাত তাইক জগাইছো। নুঠে তাইক যে উঠাই লে ধুনীয়াকে কাপোৰ চাপোৰ পিন্ধাই দিলো লৈ গুচি গ'লো, তাৰ পিছত আউ তাই লাষ্ট তাতো শুই গ'লো আৰু আৰু তাত দু খুলীয়াকে মানুহৰ ঘৰত সোমালো ভাত খালো আৰু আহোতেও তাই শুইয়ে আহিলে
গম পাইছো এনে গৈছিলা কোন কোন?
আ মই তাৰপিছত মা আৰু ভাইটিয়ে আৰু, আমাৰ এই বৰ্তাৰ ল'ৰা এজন গৈছিলে ভাইট
অ অ, গম পাইছো অ' অকে তাৰ পিছত হেৰি পালানে? আই গৰাকী পালা?
পালোঁ পালোঁ
উম সেই সা ভাল লাগে ন এগৰাকীক? মই যে তোমাৰ মন্দিৰৰ কথা ওলাই থাক গোতে মানে কি হ'ল হা মোৰ মাজতে অকণ প্ৰব্লেম কিছু, মান হৈছিলে ৰ'বা মই মানে একদম আগবঢ়াকে আৰু দমবোৰে ভাগে অ শৰাই বুলি আগবঢ়াই থলো, তাৰ দহ দিন নে পোন্ধৰ দিনৰ পিছতে পাব যে লাগে তোমাৰ আমাৰ আহ দূৰ্গা পুজাত গোসানী উতোৱা না আমতে, তাৰপিছতে আমি গোসানী উটাবলৈ গৈছো গোসানী উঠাই ঘূৰি আহোতে ঠাকুৰ বাৰীত মানে সোমাই পেলাই চাবলৈ লৈছো সেই, যোৱা ধুনীয়াকে যে হৈছিলে গোসানী উটনি, আহ সেই, তাৰপিছত তোমাৰ সেই ঘূৰি আহি পেলাই তোমাৰ পাওঁতে সেই চে তেখেতক আহ ঠাকুৰবাৰীলৈ তেওঁ পূজা চাবলৈ আহিছে তেওঁতো মাকৰ ঘৰ যোৰহাটতহে, তাৰছতে পাই পেলাই মানে ৰৈ কথা চথা পাতি ফটো ফটো চটো মাৰিছো মানুহগৰাকী মানে ইমান ধুনীয়া হয় মানে
বহুত কৰা
তুমি মা নে কথা এটা তাৰ পিছত জা কেতিয়া তুমি যাম বুলি ভাবিছা, তাৰমানে চব বতাই থৈ গৈছে আও।
তেওঁ একো ক'বও নোৱাৰে গম পাই নাই, কাৰণ তেওঁ একো বেয়া কৰিবও নোৱাৰে কাৰণ তেওঁ এজন ভগৱানক চোৱা চিতা কৰি আছে হয়নে নাই? গতিকে তেওঁ যদি তেওঁ যদি হেৰি কৰে তেওঁক তেওঁকো এৰিব নহয়। বহুত ধুনীয়া কথা কিন্তু
ৰাকী মানে তুমি মাত কিবা তেওঁ গাত মানে সঁচাকে কিবা এটা শক্তি আছে মানে
। উম। এতিয়া কিমান মানুহ সংস্থাপন দি ।
অ' টো আৰু আৰু ভগৱানেও চোৱা, কি কিছুমান মানুহ এতিয়া ক'বলে কিছুমান মানুহে মনৰ পৰা নাভাবে কিন্তু মনৰ পৰা যোনে ভাবিছে চটাইছে, সেইটোও কব লাগিব। কাৰণ মই নিজেও নিজৰ ক্ষেত্ৰত প্ৰমণ পাইছোঁ।
তাৰ নামঘৰ ভাগৰ ফোন কি হেৰি, মন্দিৰ ভাগৰ ফণ্টত কোনোবাই বমি কৰিলে দেই, হয়তো পোৱালী মানুহ দেই, ফণ্টত নহয়, ওএকেবাৰে অকনমান চাইদত কোনোবা গামোচাখন নতুন গামোচা এখন বমি খিনিৰ ওপৰতে পেলাই থৈ গুচি গ'ল বুজিছাঁ নে? সেইবোৰ কাম কৰে নেকি? চাফা কৰি থৈ যাব লাগে হয়নে বাৰু?
সেইটোৱে আৰু ল'ৰা ছোৱালীয়ে কৰিবই কৰিলে তুমি চাফাই কৰি থৈ যোৱা মন্দিৰ ভাগত তুমি তেনেকে আহিছা যিমান তাই নহয়। সেই ম মই তোমাৰ এবাৰ সেই মই তাৰ পিছতে তেওঁক দেখা পালোঁ যে তাৰ পা পোৱাৰ পাছতে মোক দেখুৱা তাৰ পিছত তেওঁ সেইটো ইংগিত দি দিয়ে। তাৰ পিছত ময়ো কিছুমান প্ৰব্লেমত যাব পৰা নাছিলোঁ, তাৰ পা ঘপকে এদিন আগদিনাখন মানে বৰ্ত্তা বৰ্ত্তায়ে কৈছে এনেকে কাইলে বৰমাহঁত যাব খন ৰাতিপুৱা তাৰ মানে ওলাই তাৰ পিছত গৈ। সেইদিনা। খন মই সেই দিবলগীয়া আছে দি মেলি থৈ। থৈ আহিলো তাৰপা সেইবেলা যাম মোৰ যদি মানে কিবা এটা মানে মোৰ নিজৰ কথা এটা ভাবি থৈ আহিলো যে এইটো কাম যদি হৈ যায় মই মানে আকৌ আহিম তোমাৰ ওচৰলৈ। তাৰপৰা ফল পালো তোমাৰ তিনি মাহৰ ভিতৰত তাৰ পিছত আহ ভাবোতে ভাবোতে তাৰপা যাম যাম ভাবোতে ভাবোতে। লাষ্ট হেৰি মে চৰি মাৰ্চৰ তোমাৰ সাতাইশ তাৰিখে নে চৌবিশ তাৰিখে আমি গৈ। পেলাই। মানে আকৌ। । শৰাই। চৰাই। দি। অলপ দেৰি ন আহিছো আৰু গাড় হেল্ল'। এই গোঁসাই যে লম্ভে মানুহগৰাকী দেখিছিলা নে।
নাই নাজানো।
উম তোমাৰ তোমালোক শেষলৈকে আছিলা নে। কি আশীৰ্বাদ দিয়ালৈকে।
আমি মানে একে আশীৰ্বাদ দিয়া আছো অ।
অ' তোমাৰ এক। শেষত মানে আশীৰ্বাদ দি। পেলাই মানে তোমাৰ যেতিয়া প্ৰাৰ্থনা যে কৰিলে আশীৰ্বাদ ভাগ দিয়ে। সেই তাত যে মানুহ এ গৰাকী যে চোৱা চিতা কৰা যে ফুট চুট দিয়া সেই মানুহ গৰাকী গাত তোমাৰ মানে। তেওঁনে কিবা এটা হয় মানে। ভোৰ উঠে বুলি যে কয় ভোৰ উঠে। তাৰ পৰাৰ গৰাকীয়ে মানে একদম মানে একদম চিঞৰ এটা মাৰি মানে যেনেকুৱাখনন কৰিলে আমাক মোৰ মানে গা নুম সেই চকু পানী ওলাই গৈছেগে মানে তাৰপিছতে তোমাৰ দেখিলে মানে তোমাৰও কিবা লাগি যাব তাৰপিছতে এ তেনেকুৱা। কোৱা হ'ল তাৰপিছত। কিবা। ত্ৰিশূুল এপাত লৈ পেলাই তেওঁ দি যায় তাৰ পাছত মানুহ গৈ।
অ-অ ত্ৰিশূল পাতি দিয়া অ ঠিকে আছে দিয়া হ'ব দিয়া।
ঠিক আছে ঠিক আছে অ।